টো কোৱা?
নিলে নে?
অ' শুনিছো, কোৱা?
অ' কি কৰি আছা পিছে?
এনেই আছো ৰ'বা, তুমি কি কৰি আছা?
আৰু এনেই অকনমান অ' যিহেতু গৰম দিছে বহুতে আমাৰ গছৰ তলত বহি আছো।
হয়, হয় ঠিকে কৈছা।
ভাত পানী খালা? চাহ পানী মানে মই ভাতে খালো ৰ'বা মানে আজি ৰাতিপুৱা ভাত খোৱা নহ'ল, সেই কাৰণে আজি সোনকালে খালো। তটো
অ' ঠিকেই আছে ঠিকে আছে। পিছে তোমাৰ খবৰ কোৱা কেনেকুৱা?
খবৰ মোৰ ভালে দিয়া বৰ্তমান। তোমাৰ?
মোৰো খবৰ ভালে দিয়া, মানে অলপ ভাল মানে তোমাৰ অলপ ৰ'দতটো বহুত সেকে দিছে না অলপ গৰম পাইছো, লাইনতটো আমাৰ ইয়াত নাই।
হয়, হয় লাইনটো অহা যোৱা কৰি আছে।
হয়, হয় তুমি ঠিকে কৈছা কাৰণ চাবা তোমাৰ তোমাৰ ঘৰৰ মানুহ খবৰ ভালনে?
হয়, হয় ভালে দিয়া।
অ' দিয়।
অ' এতিয়া ই মোৰো অকনমান এনে গাটো বিষাই আছে অকনমান। ভৰিৰ বিষ উঠিছে, হাত বিলাকো কিবা অলপ বিষ বিষ অনুভৱ হৈছে, মানে মই আৰু যোৱাকালি খেলিবলৈ গ'লো আৰু খেলপথাৰৰ খেলপথাৰলৈ। অলপ বন্ধুকেইটাইও মোক ফোন কৰিলে যে আহ বহুত দিন খেল খেলা নাই খেলো আহ। ম মোৰো অকনমান মন চন বেয়া লাগিছিল গাটোও বেছি আৰু ভাল লগা নাছিল সেইকাৰণে আৰু ওলাই গ'লো আৰু খেলিবলৈ পথাৰ খেলপথাৰত। তাৰ পিছত খেল খেলিলো মানে বহুত দিন খেলা নাছিলো, আৰু মাজতে অ' কালি খেলা কাৰণে আৰু ভৰিৰ বিষ উঠিছে, কথা নাই আজি অকনমান যদি আৰু খেলি দিওঁ আৰু ভাল হৈ যাব আৰু।
হয়, হয়, হয় ঠিকে কৈছা আৰু তুমি।
তুমি এনে খেল খেলা নে নেখেলা?
হয়, মই হয়, হয়, হয়। মই তুমি ঠিকে কৈছা মই খেল খেলি ভাল পাওঁ, ধৰি লোৱা বিভিন্ন ধৰণৰ খেল আছে আমাৰ ফুটবল, ক্ৰিকেট কাবাডী, ভলীবল এনেকুৱা, মই কিন্তু ক্ৰিকেটটো খেলি বেছি ভাল পাওঁ, তুমি কি ভাল পোৱা পিছে কোৱাচোন?
হয়, হয় মইয়ো ক্ৰিকেটোয়ে খেলি ভাল পাওঁ খেলি ভাল পাওঁ অ'। কাৰণ ক্ৰিকেট বুলি ক'লে আৰু মোৰ কিবা থাকিব নোৱাৰো ৰ য'ত। ধৰি লওক খেল ক'ৰবাত যদি অনুষ্ঠিত হয় ক্ৰিকেটৰ আমাৰ ওচৰতে, তেতিয়া আৰু তাৰ মানে নোযোৱাকৈ আৰু থাকিব নোৱাৰো কিবা যাও যাওঁ লাগি থাকে মনটোত। আৰু যাই কিনে আৰু মনটো আৰু শান্তি পাওঁ আৰু, বা ধৰি লোৱা আমি যদি ধৰি লোৱা অলপ বন্ধুবোৰে ফোন মাৰিলে যদি মই যাব নোৱাৰো বা ক'ৰবাত যদি খেল থাককা বুলি কৈলো ক্ৰিকেট মই তেতিয়া যে যাব নোৱাৰো তাৰমানানে আৰু মনতটো বেয়া লাগি যায় একদম। আৰু ব পাৰিলে ভালেই আৰু বা খেলিও মই আৰু ক্ৰিকেটটো বহুত ভাল পাওঁ, বা তাৰ নীতি নিয়ম বোৰ বহুত ভাল লাগে আৰু ক্ৰিকেটৰ।
হয়, হয়, হয়।
ঠিকেই কৈছা তুমি, কাৰণ আমি ক্ৰিকেট খেলি ভাল পাওঁ, আৰু যোনবিলাক লগ বন্ধু আছে তেওঁলোকৰ লগতো ক্ৰিকেট খেলি ভাল লাগে আমাৰ। আমি নীতি নিয়ম খিনি জানিব লাগিব, তাৰে পিছত আমাৰ ভাল হ'ব, খেলিলে আমি ভাল ভৱিষ্যতেও আছে ক্ৰিকেট খেলিলে আমাৰ কাৰণ চাবা আজিকালি ল'ৰা ছোৱালী বিলাকক তেওঁলোকক খেল খেলিবলৈ, বা মাক দেউতাকে বাধা কৰে, কাৰণ আমাৰলোকে আ, আমি যে এনেকুৱা যে হৈ পৰিছে যে আমাৰ ল'ৰা ছোৱালী বিলাকক আমি ক'ব লাগিব, যে তোমালোকৰ খেলিব যোৱা। পঢ়িলে নহ'ব তোমালোকে খেল ধেমালিও খেলিব লাগিব। বিভিন্ন ধৰণৰ, তুমি কি ভাবা তাৰে ওপৰত।
হয়, হয় একেবাৰে ঠিক কথাই কৈছা তুমি, অকল আমি যে অকল পঢ়িয়ে চব কৰিব পাৰিম সেইটো নহয় আৰু। বিশেষকৈ, আমি খেলৰ জৰিয়তেও আমি বিভিন্ন ধৰণে আৰু আগুৱাই যাব পাৰো আমি, আমি নিজক আগুৱাই লৈ যাব পাৰো, বা আমি খেল খেলিলে আমাৰ স্বাস্থ্য টো আৰু আমাৰ ভালে থাকে বা যিহৰ যিটো আৰু আমাৰ থাকিবলগীয়া আমাৰ, অ' ধৰি লোৱা অংগ বংগ বোৰৰ আমাৰ চলাচল কৰিবলৈ হ'লে, আমি খেল খেলাটোৰ অত্যন্ত জৰুৰী আৰু বা আমাৰ। স্বাস্থ্যতো ভালে থাকে, গতিকে তুমি যেনেকৈ ক'লা আৰু মোৰো এক হোৱা এক ঘটনা, আৰু মোৰ লগত যে মোৰ এটা ঘৰত ভাইটি আছে ভাইটিটোৱ মানে অ' খেল খেলি আৰু বহুত আগ্ৰহ আৰু, খেলৰ প্ৰতি খেল খেলি ভাল পায়, তেওঁ আৰু কাবাডীটো খেলি আৰু বেছি ভাল পায়, আহ বিশেষকৈ অ', খেলে ভাল পায়, লগতে মোক কলাক, ক'লে যে দাদা মই অ' কাবাডী খেলিব খোজো, আৰু বা মোক অ', লৈ যোৱা মোক আৰু, কাবাডী য'ত আৰু ভালদৰে শিকাই। মই ব'লো হ'ব বাৰু, তোমাক মই লৈ যাম যে তুমি ভালদৰে আৰু খেলা, খেলাৰ জৰিয়তে তাৰ নীতি নিয়মবোৰ জনাৰ লগতে যদি তুমি এজন আৰু ভাল খেলুৱৈে হ'ব পাৰা, তাৰ প্ৰতি গুৰুত্ব দিয়া, লগতে তেয়া তুমি পঢ়াটো আৰু ভাল কৰি নিয়া, তাৰ লগে-লগে কাৰণ পঢ়াটো নহ'লেও আমি নোৱাৰ নোৱাৰো ন' গতিকে আমাক অকনমান পঢ়াটো আমাক লাগিবইয়ে, গতিকে তুমি খেল টো তুমি খেলা, গতিকে আমি যিটো আৰু ল'ৰা ছোৱালীক যিটো আৰু আগ্ৰহ বা আমি যিটো প্ৰেৰণা জগাব, জগোৱাটো উচিত, তেতিয়া আৰু তেওঁলোক মনৰ আনন্দ বাঢ়ে, আৰু তেওঁলোকে সেই কামটো কৰি ভাল পায় বা আগ্ৰহ জন্মে আৰু সেই কামটোৰ প্ৰতি, গতিকে আমি কোনো ধৰণৰ ল'ৰা ছোৱালীক আমি আৰু বাধা দিব নালাগে আৰু, খেলৰ ক্ষেত্ৰত হওঁক, এতিয়া তোমাৰ হয়তো খেলৰ প্ৰতি বেছি পাৰ্গত হব পাৰে, মোৰ অ' ক'বলৈ গ'লে বেলেগ দিশত হ'ব পাৰে, গতিকে তোমাৰ যিটো দিশৰ ওপৰত আৰু বেছি অ'। তাৰমানে ভাল লাগে, সেইটো তুমি কৰি যোৱা আৰু তেতিয়া তুমি আৰু সফল হ'ব পাৰিবা, গতিকে তুমি কি ভাবা?
হয় তুমি ঠিকে কৈছা, তুমি যিখিনি কৈছা, তোমাৰ কথাটো ভাই তুমি ৰাইটকে কৈছা, ঠিকেই কথা কৈছা, কাৰণ চাবা তোমাৰ ভাইটি যিজনক তুমি যেনেকুৱা, আগ্ৰহ কৰি খেলি যাবলৈ দিছা খেলিবলৈ ধৰি লোৱা আমাৰ যেতিয়া মা দেউতা আছে, এনেকুৱাও কিছুমান আছে মা দেউতা, ধৰি লোৱা তেওঁলোকক খেলিবলৈ যাব নিদিয়ে তুমি যেনেকৈ ভাইটিক যাবলৈ দিছা খেলিবলৈ। তেওঁলোকও যাব দিব লাগে কাৰণ তেওঁলোকৰ ধৰি লওক পঢ়াটোও পঢ়ি থাকে তেওঁলোকে খেলো খেলিব পাৰিব। আৰু তেওঁলোকে পঢ়ায়। দিশ বা নহ'লে হ'লেও খেলেদি তেওঁলোকৰ ভৱিষ্যত আছে কাৰণ তেওঁলোকে চাবা। সৰুৰ পৰা যেতিয়া খেল খেলিব তেতিয়া তেওঁলোকৰ স্বাস্থ্যটোও ভালে থাকিব। বিভিন্ন ধৰণৰ কথা জানিবও পাৰিব খেলৰ বিষয়ে আৰু তেওঁলোকে। যেতিয়া ডাঙৰ হ'ব তেওঁলোকে তেতিয়া ক'ব পাৰিব বা মই খেল খেলি এনেকুৱা হ'লো তেনেকুৱা। বিভিন্ন ধৰণৰ আৰু আমাৰ এনেকুৱা মানুহ আছে কিছুমান যাতে তোমাৰ কাষৰ মানুহ এনেক কোৱা আছে কিছুমান তেওঁলোকে খেল খেলিলে কয় তই খেল খেলিলে কি হ'ব তোৰ একো। কাম নাই তই খেল খেলিলে তাতকে পঢ় সেনেকে কয়। আৰে খেল খেলি মই খেল খেলি ভাল পাওঁ মোৰ প্ৰিয় খেল খেলি ভাল পাওঁ মই। মই খেলেদি কিবা এটা হ'ব পাৰিম না তেতিয়া তুমি মানুহবোৰক ক'বও পাৰিবা।
হয়, হয়। একেবাৰে ঠিক কথাই কৈছা আমি মানুহ কোৱাত গুৰুত্ব দিব নালাগে কাৰণ কোৱাই কওঁক। কৈয়ে থাকিব বা। ভাল পোৱাততো ভালে হব বা বেয়া পোৱাটো বেয়াই পাই থাকিব গতিকে আমি নিজৰ কামটোৰ প্ৰতি যদি আমি সকলোৱে লক্ষ দিওঁ বা আমি বেলেগৰ কথাৰ প্ৰতি যদ যদি আমি আওকাণ নিদিও আৰু তেতিয়াহে আমি আৰু ভাল এজন। ব্যক্তি হ'ব পাৰিম আমি জীৱনত গতিকে এত এতিয়া চোৱা আমাৰ খেল বুলিবলৈ আমাৰ বৰ্তমান সময়ত। খেলৰ জৰিয়তে আমি আৰ ভাৰতবৰ্ষই বহু গুণে আৰু। অ এক চিনা । অৰ্জন কৰিবলৈ সক্ষম হৈছে আৰু আমাৰ বিশ্বৰ আগত বিশেষকৈ ক'বলৈ গ'লে আমাৰ। ফুটবল হওক হকী হওক বা আমাৰ কাবাডী হওক বা আমাৰ দৌৰ খেল হওক লগত আমাৰ ক্ৰিকেট খেলৰ জৰিয়তেও আমাৰ। বহু আমাৰ বিশ্বৰ আগত আমাৰ নাম আহিছে আৰু বা আমাৰ বিভিন্ন ধৰণৰ মেডেল হওক বা ট্ৰফিয়েদি আৰু। আমাৰ ভাৰতে আৰু জয়যুক্ত কৰি আৰু আনিবলৈ আৰু সক্ষম হৈছে আৰু। বৰ্তমান সময়ত গ গতিকে খেল বুলিবলৈ আমাৰ বৰ্তমান সময়ত আমাৰ প্ৰতিযোগিতাৰ যুগ বুলিয়ে ক'ব লাগিব যে আমাৰ ইজনতকৈ আৰু। আ ধৰি লোৱা মোতকৈ আৰু আ এজন আৰু ধৰি মোতকৈও ওপ-ওপৰত। ভাল খেলা আমাৰ ধৰি লোৱা এজন খেলুৱৈ আছে গতিকে। মই ভাৱিব লাগিব যে মই তেওঁতকৈ আৰু ভাল হৈ দেখুৱাব লাগিব। ঠিক তেনেদৰে আমি যদি সকলোৱে আৰু তেনেকৈ ভাবোঁ তেতিয়াহে আৰু আমি। এজন আৰু দেশৰ হকে আৰু ভাল খেলুৱৈ আমি এজন নিজকে আৰু চিক কৃতি দিবলৈ আৰু সক্ষম হ'ম বা আমি সেই ধৰি লোৱা। অ ভাৰতৰ টিমত আৰু চিলেক্ট হ'বলৈ আমি আৰু সক্ষম হম গতিকে আৰু আমি। সকলোৰে আৰু তাৰ প্ৰতি থকা আমাৰ দায়বদ্ধতাটো আমি পোন প্ৰথমে আৰু আমি। সকলোৱে আৰু পালন কৰিব লাগিব তেতিয়াহে আৰু হয়তো আমি কিবা নহয় এটা কিবা। কৰিব পাৰিম আৰু জীৱনটো।
হয়, হয়, হয়। তুমি ঠিকে কৈছা কাৰণ চাবা আমি যেনেকৈ পঢ়াত আমি যেনেকৈ জেদ কৰোঁ বা তোমাতকে মই আগত যাম তোমাত কে মই পিছত যাম তোমাক এৰি থৈ যাম মই আগত পঢ়িবলৈ চেষ্টা কৰিম তোমাতকে ভাল হ'বলৈ চেষ্টা কৰিম। তেনেকে আমি খেলতো বিভিন্ন ধৰণৰ চেষ্টা কৰিব পাৰোঁ জেদয কৰিব পাৰোঁ তোমাতকে মই ভাল খেলিম। তুমি ঠিকেই কৈছা কাৰণ কথাখিনি, চাবা আমি যদি চেষ্টা কৰোঁ তেতিয়া আমি, ভৱিষ্যত আছে আমাৰ। তুমি কি ভাবা তাৰে ওপৰত?
হয়, হয়, আমি চেষ্টা কৰিলেহ আমি তাৰ ফল পাম বা আমাৰ ইষাৰ কথা কথাই আছে যে, ধৈৰ্য্যৰ ফল সদায় মিঠা, গতিকে আমি যদি সেই কাম বোৰ যদি আমি, সদায়ৰ কাম যদি আমি সদায় কৰি যাওঁ বা আমি খেল টো খেলাৰ লগতে, আমাৰ যিটো মানসিক ব্যায়ায়াম বা আমাৰ স্বাস্থ্য সেইটো যদি আমি ভালদৰে গঢ়ি লৈ যাওঁ আমাৰ দৈনন্দিন জীৱনত, তেতিয়াহে আৰু আমি এদিন নহয় এদিন আৰু সেই আমাৰ যিটো কষ্ট, সেই কষ্টৰ ফল আমি এদিন, তাৰ ভোগ কৰিবলৈ পাম বা আমি এ এজন আৰু, ভাল এজন আৰু খেলুৱৈ বা আমাৰ যিকোনো বিষয়ৰে ওপৰত তুমি আহ, হ'ব বিচৰা ধৰি লোৱা, বিষয়ববীয়া, সেইটোৰ প্ৰতি তুমি আৰু অ', হ'ব পাৰিবা আৰু বিশেষকৈ। তুমি আৰু যি হ'ম বুলি আৰু, অ' বিচাৰি আছিলে বা যাৰ প্ৰতি তুমি আৰু অশেষ কষ্ট কৰি আছিলা, সেইটো তুমি নিশ্চয় আৰু এদিন সফল হ'ব পাৰিবা আৰু নিশ্চয়কৈ।
হয় হয়, তুমি ঠিকে কৈছা, কাৰণ চাবা আমি তুমি ক'লা ঠিকে কৈছা, কাৰণ চাবা আমি খেল খেলিব লাগে। খেল খেলি আমি সফল হ'ব পাৰিম এদিন, আমি সৰুৰ পৰা, যেতিয়াৰ পৰা আমি হ'ল খেল খেলি থাকিম তেতিয়া এদিন ডাঙৰ হ'লে আমি সফল হ'ব পাৰিম, তেতিয়া ঠিকে কৈছা, তুমি আৰু চাবা আমাৰ খেল খেলিব লাগে, কাৰণ খেল খেলিলেই নহ'ব অকল খেলৰ কিছুমান নীতি, নিয়ম থাকে সেইখিনি নীতি নিয়ম আমি জানিব লাগিব। তুমি যিখিনি ক'লা, তুমি বা তোমাৰ ভাইটি যখিনি আছে তেওঁলোককো তুমি নাজনা বস্তু তুমি শিকাব লাগিব, তেতিয়া তেওঁলোক জানা হ'ব, তুমি কি ভাবা তাৰে ওপৰত?
হয় হয়, আমি পোনপ্ৰথমে আমি খেল খেলাৰ আগতে, আমি তাৰ নীতি নিয়ম বোৰ আমি আৰু জানিব লাগিব। ভালদৰে বা খেলখন কেনেকৈ খেলে বা তাৰ নীতি নিয়ম বোৰ কেনেকুৱা, সেইটো জনাৰ লগতে আমি, খেলৰ জৰিয়তে এক আৰু আমি উম, বস্তু জানিব পাৰো যে, সেইটো হ'ল আমি খেল খেলিলে আৰু আমাৰ মাজত থকা যিটো উম, নিজৰ প্ৰতি থকা, আৰু পোন প্ৰথমে যিটো আৰু নিজৰ আত্মবিশ্বাস এই আত্মবিশ্বাসৰ লগত এতিয়া আমাৰ ইজনে সিজনৰ মাজত বিশেষকৈ ক'বলৈ গ'লে, আমাৰ দলৰ ভিতৰত থকা খেলবোৰ ধৰি লোৱা, ক্ৰিকেট হওঁক, ফুটবল হওঁক, কি, কাবাডী এনেকুৱা ধৰণৰ খেলবোৰত আমি বিশেষকৈ আৰু পোনপ্ৰথমে আত্মবিশ্বাসৰ লগতে আমাৰ যিটো ইজনে মাজত, সিজনৰ মাজত থকা আমাৰ বিশ্বাস, সেইটো আমাৰ অ', থাকিব লাগিব, তেতিয়াহে আৰু আমাৰ খেলখন ভালদৰে ভালদৰে আৰু পৰিচালিত হ'ব অলপ। আগতে আমাৰ, খেলখনত আৰু আমি জয়যুক্ত বুলিয়েই নহয় আমাৰ খেলখন আৰু মানুহে দৰ্শক চাইও ভাল পাব, লগতে আমি খেলিও আৰু আমোদ পাম আৰু আমি দি, ইজনে-সিজনৰ মাজত আৰু, খেলখন আৰু আমি ভালদৰে চলাই নিওঁ আৰু। কাৰণ, তুমি খেল এখন তুমি খেলিলেতো খেলাত আৰু হাৰা জিকা থাকেই। গতিকে তুমি অ' সেইটো গুৰুত্ব নিদি তুমি কেনেকৈ আৰু খেলখন ভালদৰে খেলিব পাৰা, আমি অ', গোটেকে গোটেই কেইটা মিলি আৰু সেইটোৰ প্ৰতি আমি, গুৰুত্ব দিয়াাটো আৰু উচিত।
হয়, হয়।
গতিকে, অহ। ঠিক আছে বাৰু দিয়া। অহ। ইয়াৰ বিষয়ে কথা পাতি ভাল লাগিল। কেতিয়াবা আকৌ আজৰি সময়ত এনেকুৱা ধৰণৰ অহ। কথা পাতিম দিয়া আকৌ।
অ দিয়া। দিয়া। ধন্যবাদ।
দিয়া বাৰু। ঠিক আছে দিয়া। ধন্যবাদ।
দিয়া।